হেল্ল'।
অ কি কৰিছ।
মইতো শুই আছো।
হ।
বাকী বানপানীৰ কথা শুনিছনে অসমত।
সেয়ে শুনিছো অ চাবই নোৱাৰি নিউজ।
উম। হেৰিয়তো পাইছা নাই ত শিৱসাগৰ নিউজটো পাইছোঁ।
পাইছোঁ পাইছোঁ।
উম তাতে। নাই।
উম। বহুত বেয়াকে হৈছে।
বহুত বেয়া মানে মানে এইবাৰ শুনিছো নি ইমান পানী হোৱা।
অ এইবাৰে হৈছে।
উম। গোটেই ঘৰ চৰ ডুবি গৈছে।
বস্তু বাহানিবোৰ। অ বস্তু বাহানিবোৰ য'ত ত'ত পৰি আছে অ ইমান বেয়া লাগিছে দেখি।
মানে টো কি হয় মানে এতিয়া এইকেইদিন ধাৰাষাৰ দহ দিন মান বৰসুণ দি আছেতো।
উম।
নহয় নহয় বৰষুণলৈ কি হয় তোৰ অকল মানে নদী পানীটো নাহে নদীৰ পানীৰ লগতে তোৰ। এইবোৰ নলা চলা যিমান আছে তাৰপা পথাৰ চথাৰ এইবোৰ খাল। এ খালদং যিমান আছে মানে। চব মানে সেই পানীটো মানে সেই চব মিক্স হৈ পেলাই গুচি আহে মানে। সেইকাৰণেতো আহে ন বান আহে মানে বানপানী আহে ন। মেইন কে আমাৰতো অসমৰ নদীটো চাৰিখনে আছে।
অ।
প্ৰথমখন তোৰ হ'ল মানে ব্ৰহ্মপুত্ৰ ছেকেণ্ড খন সুৱণশিৰি মানে তোৰ। পুত্ৰ সোৱনশিৰি ধনশিৰি মানাহ এই চাৰিখন নদী আছে হয় নে নাই?
উম।
উম চাৰিখন নদীৰ পৰা পৰা যদি মানে তোৰ একেবাৰে যদি বেছি পানী বাঢ়ে। টো এতিয়া সে বাঢ়িছে হেৰিয়ত এইটো অ সোৱনশিৰি।
অ।
তাত যদি মানে হে হেৰিখন নত যদি পানী যদি বৃদ্ধি হৈ যায় মানে তোৰ মানে বানপানী পাক্কা হ'বই।
হ'ব।
গম পাইছা নাই?
উম।
ভালকৈ শুনিচা নে।
শুনি আছো।
আৰু এটা কথা আকৌ আমাৰ যে ইয়াত যে তোৰ এইটো। নাওবৈছাত যে পানী হৈছিলে।
অ'।
সেইটোতো এইটো কেলে হ'ল বাৰু গম পাও নাই।
জানো।
অ' সেইটোতো যে ঘৰত মানে আমাৰ ইয়াত পানী ইমান হোৱা নাই হলেতো হৈছে ন। আমাৰটো কেলে কাষতে। এইটো হেৰি নাই জানো এইটো অৰুণাচল প্ৰদেশ নাই জানো
অ'
ত মানে কি হৈছে ধাৰাসাৰ যে বৰষুণ দিছে দহ দিন এইবোৰ মানে কি হ'ল এই পাহাৰৰ এইবোৰ মানে
হয়।
পাহাৰীয়া অঞ্চলৰ মানে তোৰ মানে বেছি বৰষুণ দিলে মানে সেই পানীটো মানে অসমলৈ গুচি আহে
উম
আৰু সেই টাৰ পানীটো আহিলে প্লাছ তোৰ এইবোৰ পথাৰ পানীখিনি আহিলে প্লাছ পুখুৰী পানীখিনি প্লাছ নদীৰ পানীখিনি চব মিলি মানে থাহি মহি আহিছে আৰু
অ'
এনেই পানী মানে তোৰ পটকে আহিব নোৱাৰে তো
নোৱাই।
অ মাকাণ এতিয়া মানে কি হৈছে আমাৰ মানে তোৰ মানে অসমতো গোটেই গছ- বন কাট টি গোটেই কমাই দিছে ন
উম সেইটো কাৰণে বেছিকে হৈছে এইবোৰ
তোৰ মানে কি হয় গছ গছ -গছনিবোৰ কাটিলে মানে তোক পানীটো মানে কি ধৰি ৰাখিব নোৱাৰে মানে মানে আ উম মাটিয়ে মানে পানীটো কেত কেতিয়াও মানে ধই ৰাখিব নোৱাৰে মানে যে চনকা হৈ যায় যে সেইটো মানে মানুহৰ ভুল আও
তাকেতু
এতিয়া মানুহে যদি ইমান গছ -গছনিবোৰ যদি মানে অনিষ্ট নকৰিলে হয়
হা।
তেতিয়া চাগে পানী নহ'লে হয়
তাকে নিজৰ যহতে হৈছে আউ
উম সেইটো মানে এটা মানে সেইটো মানে এটা হেৰি হৈ গ'ল আৰু অসমৰ মানে এটা মানে ৰেকৰ্ড হৈ গ'ল আৰু
উম
মানে তোৰ একেবাৰ মানে আমি সৰুপৰা শুনি মানে সৰু পৰাতো শুনি আহিছো।
শুনিছোঁ অ'।
উম মানে এইটো এটা মানে এনেকুৱা হৈ গ'ল যে বানপানীটো মানে আমাৰ অসমৰ মানে এটা প্ৰাকৃতি। তি সমস্যা মেইন কাৰণ মানে এইটোৱে মানে।
সেইটোৱে উম।
আৰু এইটোতো মানে তোৰ বাৰিষা কালত মানে। তোৰ মানে কি এদম মানে তোৰ গোটেই মানে মানে অসমত মানে প্ৰায়ভাগ। প্ৰায়ভাগ জিলাতে মানে বানপানী মানে হয়ে মানে।
উম।
এতিয়া মেইন কে আমাৰ এই বাৰিষা কালত যদি হৈ যায়, আমাৰ তো মেইন কে প্ৰব্লেম আমাৰ এই। এ এইবাৰ কৃষকসকলৰ প্ৰব্লেম, বিদ্যালয় খিনিৰ প্ৰব্লেম। উম বাকীবোৰ কথা নাই আমাৰ মেইন কে তোৰ কৃষি। তেনে আমি ধৰি লওঁ, খেতি কৰো, খেতি কৰো, আৰু খেতি কৰা খিনিৰ এইবোৰ গোটেই নষ্ট হৈ যায়।
উম'।
সেইখিনি আমাৰ লছ আমাৰ লছ হয়। বেছিকে আমা-আমাৰ কাৰণে বেয়া মানে। আৰু বহুতো মানে তোৰ, এনেকুৱা সম্পত্তিও ক্ষতি হৈ যায় ন?
উম'।
এতিয়া এইকেইদিন ধাৰাষাৰ দহ দিন, আমাৰ ইয়াত বৰষুণ দি আছে। দহ দিনতো গোটেই পানীয়ে পানী পথাৰত।
উম।
মানে মাহেকত যদি, তোৰ বিশ দিন ধাৰাসাৰ বৰষুণ দি দিয়ে, তো অসমত বানপানী হৈয়ে যায়।
হৈ যায়, অ'।
আৰু এটা তোৰ, মানে মেইন ডাঙৰ কাৰণ হৈছে। তোৰ যে এইবোৰ ব্ৰহ্মপুত্ৰ নদীত তোৰ বুকুত মানে যে পলি জমা হোৱা, পলি মানে চিনি পাইছা নাই?
পলি
উম, মানে পলিটো যেতিয়া জমা হৈ যায়
উম'।
মানে ধৰি ল তোৰ বছৰ বছৰ হৈ যেতিয়া পলি জমা হ'ব ন, তাত তেতিয়া তোৰ মানে কি হ'ব পানীৰ যোনটো মানে তোৰ, গভীৰতাটো সেইটো মানে কমি যায়।
উম', উম'।
আৰুে মানে টোৰ পানীয়ে মানে কেতিয়াও মানে সেইটো বস্তু মানে তোৰ ধৰি থাকিব নোৱাৰে ন। তাৰ ফলতো হয়। সেইকাৰণে-সেইকাৰণেতো হৈছে ন, আমাৰ অসমত পানী
এ, অ'।
আৰু এতিয়া মেইন কেচটোৰ আমাৰ এইবোৰ যে, পাহাৰীয়া অঞ্চলবোৰত অসমৰ, গুৱাহাটী এইটো গুৱাহাটীৰ ফালে
উম'।
সেইবোৰ এই পাহাৰবোৰ কাটিছে, গছ গছনিবোৰ ধ্বংস কৰিছে।
উম'।
তাৰপৰা এইবোৰ পুখুৰী- চুখুৰীবোৰ পুতি দিছে।
তাকেহে গুৱাহাটীতো অকনমান বৰষুণ দিলেই হয়।
গুৱাহাটী মানে তোৰ যিমান নলা আছিলে, সেইবোৰ নলাবোৰ চব মানে কি হল, এইবোৰ গোটেই মানে তোৰ গলিয়ে গলিয়ে নলা নহয় জানো?
উম'।
মানুহে কি কৰে, সেইবোৰ তাতে আৰু পুৰা কাপোৰ- চাপোৰ দোকানৰ বস্তু বস্তু-চষ্টো জাবৰ জোথৰ পেলাই নলাটো গোটেই বন্ধ কৰি দিছে।
জাম হৈ গ'ল।
এইটো জাম হৈ গলেতো মানে পানীটো মানে টো সেইটো পানী যাব লাগে নলাই- নলাই। যেতিয়া সেই ন-নলাটো বন্ধ হৈ যায়, পানীতটো কি হয় সেই নলাটোত ফুল হৈ পেলাই, মানে তোৰ গোটেই মানে ৰাস্তাত গুচি আহে ন।
ওহো, উম।
ৰাস্তাত গুচি আহে।
তাকে।
উম'। সেইটোৱে প্ৰব্লেম আৰু।
তাকেহে।
মানে ধৰি লোৱা, ঘৰতে আছে বাত ধৰি ল, মানে তই ধৰি ল মানে কি গম পাইছ নাই
অ'।
এইটো মানে তোৰ এতিয়া বানপানী কথা পাতি আছো তই আকৌ যি তি কথা গাই আছ কি মানে এইটো অকণমান তো কমন চেঞ্চ টো নাই মানে তোৰ।
উম।
অসমৰ ইমান ডাঙৰ হেৰি হৈ আছে তই এতিয়া কি কৰিছ কিনো কথা ভাবি আছ পাই তই। এতিয়া মানে সহায় কৰিব লাগে ন বানপানীৰ ক্ষেত্ৰত অলপ ভা অলপ ভাবিব লাগে।
নিজৰে নাই ক'ৰপৰা ভাবিম।
ভাবি যেন তই তই এতিয়া দহজনক কলেহে হ'ব কথাটো বুজি পাব লাগে ন অলপ।
উম।
তোৰ লগত পাতিআছো মই বানপানীৰ কথা তই আকৌ তই আকৌ কি গাই আছ। কেলে কেলে তই তেনেকুৱা? তোৰ পাতি আছো বানপানী তই আকৌ যি তি সুধিব তোৰ একো দৰকাৰ নাই নহয়।
উম।
কেলে সুধি দিয়?
হোৱা দেখি।
কি হোৱা দেখি এইটো টো অকমান চিৰিয়াচলি লবি কথা বোৰ।
অ'।
এতিয়া আমিবোৰ গৈ যদি তোৰ এ সচেতন হওঁ তেতিয়াহে তেতিয়াহে হ'ব। অসমৰ বানপানীৰ সমস্যাটোতো মানে কমিব।
উম।
এতিয়া আমি যদি সচেতন নহওঁ চৰকাৰে যে চৰকাৰ চৰকাৰ আৰু সাধাৰণ ৰাইজে যদি একেলগে যদি মানে তোৰ সচেতন নহয় তেতিয়াহ'লে অসমৰ বানপানীৰ সমস্যাটো মানে তোৰ কমিব। দুইটাই মিলি কথাবোৰ মানে তোৰ মানে অলপ ভাবিব লাগিব ন। এতিয়া এতিয়া তোৰ নিচিনা মানুহ থাকিলে অসমত বানপানী হবই মানে।
হ'বয়ে অ'।
তই মানে কি গুৰুত্ব নিদিয় কথা বোৰ। তই চিৰিয়াচ নল'ৱ আকৌ অ' বোলে।
হেই লওঁ।
যিনটো কথা পাতো সেইটো প্ৰকাশ কৰিব লাগে ন আকৌ যি তি কথা কৈ দিয় যে।
হয় গল অ
অলপ চিৰিয়াছ টো হবি ন।
উম